উম, কোৱা?
কি কৰিছা?
এই ফোনটোকে চাই আছিলো বিচনাত পৰি কি কৰিবা আৰু তুমি?
আচ্ছা-আচ্ছা' মইয়ো তেনেকুৱাই আৰু অলপ ফোন চাই আছিলো। ভাত খালো ভাত খালো।
কিহেৰে খালা আজি? অ, খালো খালো, মইয়ো খাই বৈ তোমাৰ সেইয়াই আৰু বিচনাতে পৰি আছো।
আচ্ছা-আচ্ছা' ভাত তেনেকুৱাই আৰু। পনিৰেদি খালো, পনিৰ কাবুলী তেনেকে বনাইছিল। মায়ে সেইয়াই আৰু তুমি কিহে দি খালা?
মই তোমাৰ আজি নিৰামিষ, আজি টিউচ আৰু নিৰামিষ।
সেইয়া আছে আমাৰো।
তাকেতো।
তাকে ষ্টৰী ষ্টেটাচবোৰ চাই আছিলো। তাকেটো ষ্টৰী ষ্টেটাচবোৰ চাই আছিলো, হা-হা।
মোৰ।
বতৰটো অলপমান ঠাণ্ডা আৰু বৰষুণ দিলে টেনচনে হৈ যায়, গুৱাহাটীত আৰু যিহে পানী হয়।
অ, তাকেতো। পানীৰ কাৰণেই তেনচন অ'।
বানপানী হৈ যায় আৰু।
পানী, কামত ওলাই য যাব লাগিলে
তাকে তাকে ইমান পটককে বানপানী হৈ যায়। তোমাৰ এইবোৰ এইখিনি জেগাত আমাৰ আমাৰ বাৰু এইখিনি জেগাত নহয়। এই শ্ৰীনগৰ চাইডে আৰু সেইখিনিত বহুত পুতুকে পানী হৈ যায় বৰষুণ দি
আৰু বেলতলা চাদডেটো ক'ব ই নালাগে বাপৰে, এক ছেকেণ্ড দিলে হৈ যায় পানী।
হয়, হয়, হয়, কি ক'বা আৰু উপায় নাই।
সেই মানুহবোৰ কাৰণেই হৈছে।
হয়, হয়, হয়, টেনচনেই হৈ গৈছে আজিকালি বৰষুণ দিলে পানীৰ কাৰণে।
সেইটোয়েতো।
উম উম।
ওলাই-চিলে যাবই ভয় হৈছে মানে বৰষুণ দিলে ওলাই যাব নোৱাৰি জানানে।
নোৱাৰি নোৱাৰি। তাতে গাড়ীত। গ'লেও টেনচন খোজকাঢ়ি গ'লেও টেনচন বাইকত গ'লেও টেনচন।
বাইকত গ'লেতো বাইক বেয়া হৈ যাব।
তাত তাত যিটো পানী আহে গাড়ীও বেয়া হৈ যাব।
গাড়ীও বেয়া হ'ব এইটোৱে বাইক-গাড়ী।
চাইদেতো যাবই নোৱাৰা।
বহুত বানপানী হয় ন' সেইফালে?
বহুত বহুত মানে তুমি এককাল এককালত চেও বেছি।
বাপৰে বা।
এইকেইটা দিনমটো তুমি ভাবিব নোৱাৰা ধৰণে পানী হ'ব। কাৰণ এইটো বাৰিষা কাল ন' ব্ৰহ্মপুত্ৰ পানী বাঢ়িব।
সেইটো।
উম, উম।
বহুত দিগদাৰ আমাৰো ভাইটি সেইদিনাখনি খেলিব যাওঁতে। বৰষুণ আহ সেইদিনাখন নহয় বাৰু কালি পৰশি দিনাখনে নেকি অহ। ', বৰষুণ দিছিলে বহুত জোৰচে। কিছুমান কি কিছুমান জেগাত কমকে দিছিলে মই ইন্টানশ্বিপত আছিলো। তেতিয়া বেছি জোৰকে দিয়া নাছিল অলপে দিছিল কিন্তু তোমাৰ এই কলনী চাইডে অকণমান বেছি জোৰকে দিছিল।
আচ্ছা আচ্ছা।
আৰু একদম এক কঁকাল পানী ভাইটিয়ে চাইকেল লৈ খেলিব যায় ফুটবল।
আচ্ছা।
উটি আছে সি বোলে আৰু চাইকেলত গোটেই। শাক পাচলি প্লাষ্টিক। কি কি যে লা
লেতেৰা পানী থাকে ন বহুত লেতেৰা পানী থাকে।
বহুত লে
তাতে এইটো আমাৰ নালা নৰ্দমা নদী। দেখিছা কিমান লেতেৰা ভৰলো টো নদী বুলি মই বিশ্বাস কৰা যদি মই গুৱাহাটীত আহি সাত আঠ বছৰ পিছত গম পাইছো। গুৱাহাটী মানে জন্ম হোৱা আগত বছৰ পিছত যে সেইটো এটা নদী।
এই টো।
ইমান লেতেৰা মই নলা বুলি ভাবি আছিলোঁ।
নাই তাই ময়োটো নলা বুলি ভাবি আছিলো তাৰপিছত। পিছতে উলাইছে নদী হেনো ন।
হয়তো সাত আঠ বছৰৰ। বেছি হোৱাৰ পাছতহে চাগে মই গম পাইছো যে সেইটো। নদী মানে গম বহুতৰ মুখেৰে শুনিছিলোঁ যে ভৰলু নদী মই মানে এইটো বিশ্বাস। কৰা নাছিলো আৰু যে ইমান লেতেৰা নদী হ'ব পাৰেনে?
অ সেইটো সেইকাৰণে কয় ন ভলো নাই বুলি নৈ বুলিযে কয় ময়ো ভাবো। নৈ ইমান লেতেৰা। গাখীৰ চাহ নিচিনা পানী একদম। পানী যে বহুত লেতেৰা এইবোৰ মানে। ইনফেকচন হৈ যাব ঘৰত মই এবাৰ কি হৈছিলে একজাম। বানপানী দি একজাম মানে। বানপানীত একজাম দিব গৈছো আহো তে মই টোপুৰাই একদম বানপানী।
আচ্ছা আচ্ছা।
অ ভৰি একদম। পেণ্ট চেনট চব তিতি গৈছে একদম ভৰি আঠু আঁঠুলৈকে নহয় আঁঠু অলপমান তলত। বহুত পানী আছিলে মাৰ ভৰি চৰি ধুই দিছো ভালকে ভয় লাগে ন ইনফেক্ট। জবা বুলি কিমান লেতেৰা পানী ভাবাচোন।
হয় বাৰু বৰ্ডাৰ এবাৰ কি হল। কলেজৰ পৰা পৰীক্ষা দি কিনে আহি আছিলো আৰু হয়তো থাৰ্ড চেমৰ পৰীক্ষা আছিল চাগে।
আচ্ছা আচ্ছা।
থাৰ্ড বা ছেকেণ্ড চেমৰ পৰীক্ষা আছিলে।
হম।
তেতিয়া কি হৈছে বহুত বানপানী কিবা কাৰণত। মই অলপমান মানুহটো ডিচবেলেঞ্চ হ'লো হয়তো। পানী পৰি থকাৰ কাৰণে শ্লিপ খাই দিলে নেকি ভিজি আছিলো।
আচ্ছা।
তাৰপিছত মোৰ ফোনটো বানপানীত হেৰাই গ'ল মানে পৰি গ'ল হেৰাই যোৱা নাই পৰি গ'ল। মোৰ ফোনটো কিনা হৈছে মাত্ৰ দুদিন আকৌ মই অ এইটো ভাগ্য ভাল যে মোৰ আইফোন আছিলে মানে পানীত। কাৰণে একো ক্ষতি হোৱা নাই তাৰপিছত মই ঘপককৈ পানীত নামি কিনে ভাগ্য। ভাল মই ফোনটো পালো।।
লগালগ পালানে?
লগালগ পালো, লগালগ পালো।
বাপ ৰে বাপ উুটি গলে কি ডাঙৰ কথা হ'ল হয় ন আৰু যদি যোনে সেইটো পায় সেইটো পালেতো এনেও তুমি টো গম পালা হ‌য় ছাগে কোনোবাই যদি পায়।
নাই তেনেকে পানীৰ তলৰ পৰা পোৱাটো মানে যদি অলপমান দূৰত গুচি যায়। তেতিয়া পাব আচলতে নলাই উটায়ে লৈ যাব। সেইটো মানে অ'ত খুন্দা খাই ত'ত খুন্দা খাই অবিয়েচলি বেয়াই হৈ যাব ফোনটো। সেইটো মানে মানুহ পোৱা চান্স মোৰ ভাগ্য ভাল যে মই বিচাৰি পালো।
উম, বাপৰে। তোমাৰ দিন যেনেকে বেয়া আছে তেনেকে ঘপককে ভালো হ'ল মানে।
ধন্যবাদ। নাই আচলতে মোৰে বেয়া স্বভাৱ আছিলে নাই আচলতে মোৰে বেয়া এইটো এতিয়া মোৰ কভাৰ, চভাৰ লগোৱা নাছিলে হাতৰ পৰা শ্লিপ খালে ভগৱানে শিক। শিক্ষা দিলে লগতে বুজাই দিলে আৰু ভগৱানে।
বজাইও দিলে সেইটোও, সেইটো।
ভগবানৰ ওপৰতে থাকিল আৰু এইটো কথা।
তাকেতো এতিয়া কভাৰ, চভাৰ লগাবা অলপমান।
নাই তাৰ পিছৰ পৰা সাৱধান নাই চোন হয় হয়
আৰু এইবোৰ আম দূৰ জেগা-চেগা গ'লে যে পৰাপক্ষত যদি বৰষুণ দিয়ে নাযাবাই ঘৰতে থাকা ভাল
অ'এতিয়া বৰষুণটো ঘপককে আহি গলে গমো গমো পোৱা নাযায় কেতিয়া আহে কেতিয়া নাহে
সেইটোয়েতো বেয়া কথা মানে ঘপককে বৰষুণটো দি দিয়ে আৰু ছেকেণ্ডত গুৱাহাটীত যে বাপৰে ছেকেণ্ড নালাগে জানানে
হয় হয় হয় সেইদিনা সেইদিনা তিন তিনিদিনমান আগত আৰু তোমাৰে ইমান মেঘ দি আছিল ইমান গৰজনী মাৰি আছিল মোৰ ভাবিলো কি বৰষুণ দিব। অ' সেইদিনাখন বৰষুণ নিদিলে গো গোটেই দিনটো তেনেকুৱা বতৰ কৰিলে নেক্স দিনা তোমাৰ ইমান বেছি ৰ'দ দি আছে পাঁচ মিনিটতে বতৰ চেঞ্জ কৰি কিনে বৰষুণ দি দিলে তুমি কি বুজিবা এটয়া
তাকেইটো ৱেডাৰৰ কথা মানে ধৰিব নোৱাৰি গুৱাহাটীৰ, মানে কি জানা ৰ' বৰষুণ দিব নালাগে অকমান ৰ বৰষুণ দিলে যোনটো বতৰ কৰে যে ঠাণ্ডা ঠাণ্ডা একদম অ' বতাহ মাৰি থাকে বা সেনেকুৱা ক'লা পৰি যে আহে সেইটো ৱেডাৰ কৰক মই বিৰাট ভাল পাওঁ সেইটো ৱেডাৰ আৰু যদি বৰষুণ দি নাই নাই বৰষুণ দিবই নালাগে একচুৱেলি কাৰণ গুৱাহাটীত অকমানো যদি ৰিম-যিমকে বৰষুণ দিয়ে ন তেতিয়াও বানপানী হৈ যায় মই কিন্তু পেলতলাত আচৰিত পালো দে এবাৰ চকু দেখাব গৈছিলোঁ
উম উম
মানে মোৰ নহয় মাৰ, মা আৰু মই সেনেকে গৈছিলো চকু দেখাব বেলতলাৰ ফালে এই পেণ্টালোজখন আছে সেই চাৰিয়ালি ফালে আৰু
আচ্ছা আচ্ছা মানে নাৰ্ছিং বেলতলা নাৰ্ছিং নে কি সেনেকুৱা আছিল নহয় নামটো
অ অ অ অ চেন্ট্ৰেল নাৰ্চিং
চেণ্ট্ৰেলমিস্পিলাত ভাল নাৰ্ছিং
উম ভাল আৰু উম উমউম হেৰি উম হেৰি কি কয় মহিলা-মহিলা ডক্তৰ এজন আছে এজনী আছে।
ভাল ভাল ভাল মোৰ মায়েও দেখাই তাতে।
অ হয় নেকি?
উম
কেনেকুৱা পাইছে দেখাই ভাল পাইছে ন?
ভাল ভাল ভাল
পাইছে বাৰু আমাৰ মায়েও এতিয়া চশমা লয় ন মানে অ ত ভালে পাইছে বাৰু আৰু তোমাৰ অ তাপাছত কি হ'ল এ কৈছিলো বৰষুণ দি বিশ্বাস কৰা যদি এক মিনিটো ভালকে নাই দিয়া এক ছেকেণ্ড নে দুই ছেক কেণ্ড দিছিল এ ধৰি ল পাঁচ ছেকেণ্ড মান দিছিল আৰু দেই হেপ পাঁচ ছেকেণ্ডত মই বিশ্বাসত ধৰিবই নোৱাৰিলোঁ ক'ৰ পৰা বানপানী হৈ গ'ল এনকা বানপানী হ'ল ন আমি মানে অট বুক কৰিছিলো অট'খনো মানে একদম অ'ট আধা চকালেকে বানপানী
আটচ্ছা আটচ্ছা
ভয়ে লাগে জানানে যদি বাইচান্স এঘণ্টা মান যদি বৰষুণ দিলে হয় আমিতো আহ সিদিনাখনি তাতে ফাঁচি থাকিলো হয় আৰু বেলতলাতে ঘৰত আহিব আৰু ভাবিবই নোৱাৰিলো হয়।
হয় বাৰু মানে এতিয়া বৰষুণ দিলেও প্ৰব্লেম নিদিলেও প্ৰব্লেম আচলত। এই বানপানী টো বহুত ডাঙৰ এটা অসুবিধা আৰু। যিটো অসুবিধা মানুহৰেই সৃষ্টি কৰা আৰু ম মানুহৰো যথেষ্ট ভুল আছে ন সেইকাৰণে কৈছো।
আছে আছে আছে আছে য'ত ত'ত প্লাষ্টিক পেলাই দিয়ে। য'ত তত এ কি কয় চিপছ খালে পেকেট পেলাই দিলে।
ডাষ্টবিনৰ আমাৰ। তাত কম ন মানে চব জেগাতে মানে ডাষ্টবিনৰ ব্যৱস্থা কৰিলে ভাল আছিলে আৰু।
এ ডাষ্টবিন থাকি।
ডাষ্টবিনত নেপেলাই।
সেইটয়ে ক'ব ল অ সেইটোৱে ক'ব লৈছো ডাষ্টবিন থাকিলেওনো মানুহে কনচা ডাষ্টবিনত পালেই কোনটো মানুহক ডাষ্টবিনত পেলোৱা দেখাইছ দেখিছা। কিছুমান থাকেই বাৰু বহুত। চিনঞ্চিয়েৰ মানুহ থাকে দেই কিছুমান ডাষ্টবিনত পলাই ত মেক্সিমামে মানে গাড়ী পাই ধৰিলক। গৈ আছে পেকেটটো সেনেকে পেলাই দিলে ডাষ্টবিন বিচাৰি কোনো পেলাই নাথাকে আৰু।
হু হু হু।
মানুহ বিলাকৰ কাৰনে হৈছে কি কবা আৰু বেলেগৰ কথা।
কি কবা আৰু চব মানুহৰ থিংকিং যদি একে হলে হয়। তেতিয়াতো কথাই নাছিলে এতিয়া হ'ব আৰু কিছুমানৰ থিংকিং বেয়া কিছুমানৰ ভাল।
সেইয়েটো আজি মেজ চাল নে পিছে।
চালোঁ চালোঁ আজি বহুত ধুনীয়া মেটছ হৈছে ন।
অ বিৰাট ভাল মেচ আছে কেনেকুৱা কাম বেক দি দিলে ন ঘপককে।
হ হা মেচিৰ তোমাৰ খাঁচিয়ত ন।
নাচ ছেকেণ্ডত কাম বেক দিছে বাপৰে বাপ।
উহ।
ভাল লাগিছে চ ইছ হা।
এ মেচিৰ তোমাৰ বহুত ক্লাছ আছে। মেচি দতে মানে। খেলুৱৈ হয়তো এই পৃথিৱীত দ্বিতীয়জন ওলাব নে নাই তাৰ। মানে সম্ভাৱনা দিয়াতোৱে ভুল হ'ব।
আচ্ছা আচ্ছা আটো মানে মেচি ফেন নেকি।
বহুত ডাঙৰ।
অ আচ্ছা আচ্ছা।
সেইটো হয় সেটো কথা মানিবলগীয়া আৰু বহুত ক্লাছি হয় মানুহজন।
উম হ চব নিজৰ নিজৰ মানে পাৰ্টিকুলাৰলি এজনক। কৈ তো লাম নাই চব চবে বেজ আজি এই জীপ্তেও বহুত ভাল খেলিছে। মই মানে ভাল লাগি গৈছিল দেখি মানে ইমান ভাল খেলিছে বহুত আডাৰটেড টিম হয় ন।
আডাৰটেড হয় কিন্তু। ভালেই সেইটো কাৰণে তাতে ভাল ভাল খেলুৱৈ আছেতো।
তাকে তাকে।
এইবাৰ আচলতে আন্দাৰ ফিফটিন বিলাকেই ভাল খেলিছে।
অ এগজেক্টলি। মানে যোনবোৰ আন্দাৰ ফিফটিন সেইবিলাকেই ভাল খেলিছে। আনএক্সপেক্টেদ আছিলে দেই। ইমান ধুনীয়াকৈ খেলিছে। আৰু এটা গ'ল তিনটা গ'ল হ'লহৈ কিন্তু এইটো আৰু।
সেইটো ফাউল আৰু আচলতে সেইটো গ'ল হিচাপে ভাল খেলিছে, বহুত ভাল মানে কম্পিটিশ্যন দিছে।
উম, ভাল কম্পিটিশন দিছে।
আৰু মেচিৰ পেনাল্টিটো ছেভ কৰি দিছে সেইটো ধেমালি নহয়।
অ বাপৰে! সেইটো পেনাল্টিটো কি চেফ দি
আচলতে মেচি এ পেনাল্টি বহুত মিচ কৰিছে আগতেও এইটো হয়তো হাইয়েষ্ট পেনালটি মিছ কৰা নেকি?
উম হু
অ ৱৰ্ল্ড কাপৰ তোমাৰ আ কোৱাৰ্টাৰ ফাইনেলছ হওক বা এইবিলাকত বহুত মিছ কৰিছে আগতে।
বুইছো বুইছো।
উ চবতে এটা